হেল্ল' অ ভালে আছানে তুমি?
অ ভালে আছো দিয়া।
কি কৰিছা তুমি পিছে?
এ ইমান গৰম লাগিছে এ একদম কুলাৰ চুলাৰ লৈ পেলাই বহি আছো আৰু বহুত। গৰম পৰিছে যে।
তাকে বহুত গৰম দেই এইবাৰ।
বাপৰে বাপ দিনক দিনে বছৰে বছৰে মানে তোমাৰ ঢে- গৰম বাঢ়িয়ে গৈ আছে ন?
তাকেই মই থাকিব নোৱাৰা হৈছে মানে তুম দিনত থাকিবই পৰা নাই মই আজি গৰমত। মাজতে বাৰু এবাৰ বৰষুণ দিলে। তেওঁ বাৰু ঠিকে আপুনা গৰমটো কমা নাই আৰু বহুত বেছি হৈ আছে আজি।
তাকেই তাকেই বহুত বেছি গৰম একদম ভয়ংকৰ গৰম পৰিছে। কিবা এটা গুপ গুপকে গৰম মানে তোমাৰ বৰষুণ দিয়া নাই যে। সেই গুপ গুপীয়া গৰম এটা উঠি আছে।
ৰাতিপুৱা এবাৰ বৰষুণ দিলে হা বৰষুণ দিয়াৰ পিছতো মানে গাটো মানে পুৰি থকা যেন লাগিছে আৰু ক পুৰি আছে যেন এনেকুৱা লাগিছে।
অ।
বহুত গৰম পৰিছে দেই থাকিব নোৱাৰা হৈ গৈছে।
জানো কিয় এনেকুৱা হৈছে বা কিয় বা হয়।
সেই তোমাৰ গ্ল'বেল ৱাৰ্মিঙৰ মেইন ৰিজনটো সেইটোৱে ন কাৰণটো।
গ্ল'বেল ৱাৰ্মিঙৰ কাৰণেও হৈছে বাৰু গছ গছনিতো বহুত ধেৰ কটা কৈছে উন্নতিৰ নামত।
তাকে দেই
উপায়ো নাই পিছে উন্নতিও কেনেকে হব উন্নতিও কেনেকে হ'ব, উন্নতিৰ কাৰণে কাটিবই লাগিব।
তেওঁ মানে তোমাৰ দেখিলে মানে বেয়া লাগে আৰু এখন জংঘল মানে পুৰা নোহোৱা কৰি তেওঁ উন্নতিৰ নামত।
সেইটো হয় দেখিলে বহুত বেয়া লাগে।
তাকে ইমান মানে ৰাখি কেনে কৰিব পাৰি আৰু কিছুমান কাম অলপ জংঘল।
অ পাৰে কিন্তু এতিয়া উপায়তো নাই কি হ'ব নহ'লে।
তাকেই আৰু উন্নতিৰ নামত কাটিছে আৰু গছ বহুত। তাকে গৰমটো তোমাৰ বহুত বেছি হৈ গৈছে এইবাৰ। চব বছৰে বাঢ়ি যায় আছে প্ৰত্যেক বছৰে তোমাৰ।
আৰু আগন্তুক দিনবোৰতো বাঢ়িবই বোলে গৰম শুনিছো।
অ' তোমাৰতো গৰম শেষে হোৱা নাই ন। মাৰ জুলাই মাহ ন জুলাই মাহ জুুলাই আছে, আগষ্ট আছে।
তোমাৰ আগষ্ট ছেপ্তেম্বৰলৈকে গৰম হৈ যায় বাৰু।
অ' তাকে নথ ছেপ্তেম্বৰ আছে আগষ্ট আছে বহুত গৰমেই হ'ব ন।
অ' বহুত গৰমেই পৰে বাৰু।
উম। ফেনৰ বৰএতা কাম নকৰে একদম তুমাৰ এচিয়ে লাগিব চাগে।
অ' তাকে এচ এচিৰে প্ৰয়োজন হৈ যায় কাম নকৰে একদম।
উম। তাকে কামত যাই আছা নে গৰমত?
গৈছো উপায় নাই যিহেতু সেয়াই আৰু এ চি চলোৱা যায় বহুত। এতিয়া। চবেইতো এচি চলায় এতিয়া মোৰ বুলি নহয় সবৰে গৰম লাগে তেনেকে চবেই এ চি চলায়। এতিয়া এ'চি চলাওতে- চলাওতে চবৰে ধোৱা মিলি প্ৰদূৰ্ষন হৈ। আৰু বাঢ়ি যায় আৰু।
এ' এচি টো তোমাৰ পলিউচনে কৰে নহয় এচিও।
পলিউচন কৰে আৰু লিকেজ বোৰৰ পৰা বেছিকে হয় যোনটো ফ্ল'ৰ' ফ্ল'ৰ' কাৰ্বন ইউজ কৰা যায় সেই।
অঁ অঁ। সেইটো তাকে কৈছো সেইটোতো। এইটো গ্ৰীণ হাউচ আছিল ন কিবা এটা, খেউজ গৃহক গেছ আছিল নেকি কিবা এটা।
অ' সেউজ গৃহ গেছ বুলি কোৱা আছিলে সেইটো।
অ' সেইটোতো বহুত প্ৰদূ্ষণ কৰে ন তোমাৰ। এ' পৃথিৱীৰ অজস্ৰ নে কি এটা আছে ন সেইটো তোমাৰ। ডেমেজ হেৰি কৰে, নষ্ট কৰে।
অ' নষ্ট কৰে সেইটো ওজনি আৰু ক তোমাৰ নষ্ট। কৰি দিয়ে তোমাৰ যোনটো। গ্ৰীণ হাউচ তাৰমানে তোমাৰ গেছ থাকে, সেইটো নেচাৰেল থাকে আৰু তোমাৰ মানুহেও বনোৱা থাকে। যোনটো তোমাৰ প্ৰকৃতিত - প্ৰকৃতিতে পোৱা যায় তাৰমানে আমি নবনুৱাকৈ। মানুহে নবনোৱাকৈ, সেইটোৰেই ইমান তাৰমানে হানিকাৰক। নহয় গ্ৰীণ হাউচ সেইটো লাগেই তাৰমানে সেইটো নহ'লে আমাৰ। অ' পৃথিৱীখন বহুত ঠাণ্ডাও হৈ যাব বহুত গৰমো হৈ যাব এনেকুৱা মানে। কিন্তু যিটো যোনবোৰ মানুহে বনাইছে, মানুহে বনোৱা বোৰৰ পৰা আমাৰ বহুত খত। হৈছে বহুত হানিকাৰক হয় সেইবোৰ, যিহেতটো ওজন লেয়াৰ। সেইটো ডেমেজ কৰি দি আছে, যোনটো আমাক সূৰ্যৰ ৰশ্মিৰ পৰা বচাই।
বুজিছো। তাকে দেই এইবোৰ মানে কি ক'ম আৰু এতিয়া এইবাৰ বহুত গৰম হৈছে আৰু এনেকৈ।
আমাৰ এ চি চলাই চবে গাড়ী চলাই। আৰু আমাৰ ভাৰততো তোমাৰ গছ বহুত কাটিছে এইবাৰ মই শুনিছো দেই এইটো।
অ' কাটা গৈছে বাৰু নাকাটা নহয় কাটা গৈছে বহুত গছ - গছনি।
তাকে সেইকাৰণে গৰমৰ মানে কাৰ কাৰণ। ত' সেইটোৱে বেছি। কি কয় ক'বলৈ পালে এইটো বেছি আছে।
অ মোক বেছি আছে বাৰু সেইটো
আৰু
বুজিছো
অ', অকল গৰমটোও বাঢ়িছে মাহতে গৰম পঢ়িছে নে তোমাৰ। মা দেউতা।
গৰম পাইছে তেওঁলোকেও কিন্তু তেওঁলোকেও গৰমতে থাকে ইমান আগৰ দিনৰ মানুহ যিহেতু বেছিকে এচিও ল'ব নোৱাৰে।
অ', চি আছে নে তোমালোকৰ ঘৰত নে কি।
এ চি আছে আমাৰ ঘৰত তোমালোকৰ তাত আছে নে।
আমাৰ ঘৰত এচি আছে এচি টো মইহে লোৱা যায়।